হেল্ল'
হেল্ল' শোনে পাইছেনে বা?
অ' মই শুনি আছো হেল্ল'।
মাতটো ভাগি ভাগি আহিছে নেকি?
নাই নাই ভাগি ভাগি অহা নাইনেই মোৰ মাতো শুনিছা?
টো ভাল নহয়।
অ'। মই তোমাৰ মাত শুনি আছোঁ। অ', মই শুনি আছোঁ দিয়া তোমাৰ মাত।
হেল্ল'।
হেল্ল'।
কি কৰি আছা?
এনেই আছোঁ। তুমি কি কৰিছা?
মই এনে আছোঁ। ভাত খালা নে?
ভাত খালোঁ। তুমি খালা?
তোমাৰ মাতটো বুজি পোৱা নাই, স্পষ্টকে অহা নাই।
একো নাই, কন্টিনিউ কৰি থকা কথা। হেল্ল'।
শুনি পাইছা?
অ', মই শুনি আছোঁ।
হেল্ল' বা।
অ', হেল্ল'। ।
আজি ভাত কিহৰ লগত খালা?
টেঙা‌ দালি, টেঙা শাক, জোল।
অ', এহ। হেৰি, ময়ো নিৰামিষে খালোঁ আজি।
অ' অঃ।
এতিয়া কি কৰি আছা?
এনেই আছোঁ মই।
অ'। আজি দিনটো কি-কি কৰিলা?
আজিৰ দিনটোত, একো কৰা নাই এনে আছিলোঁ। ।
অ' ঠিক আছে।
অ'। সেইটোয়ে ভাল হ'ব।
অ'-অ' ঠিক আছে।
উম, বাকী এতিয়া খোৱা বোৱা কৰিলাঁ?
। অ', খালোঁ। আঃ তুমি?
অ', মই খালোঁ‌ দিয়া।
গধূলি চাহ খালানে?
নাই, মই চাহ নাখাওঁ। তুমি খোৱা জানো চাহ?
চাহ মোৰো খোৱা নহ হয়েই, কেতিয়াবা-কেতিয়াবা সেই খোৱা হয়, নহ'লে আলহী আহিলেহে খোৱা হয় বুলি ক'লেও বেয়া নহয়।
অ', মই মানে লাল চাহটোহে খাওঁ। কেতিয়াবা তাকো
অ'। কেতিয়াবা ভাল লাগে। পঢ়া টাইমতটো কেতিয়াবা খালে, মানে
অ', মই গাখীৰ চাহ, গাখীৰ চাহ তেনেকে মই না খাওঁ, কিন্তু দেই
অ', খোৱাটো বেয়াই
উম, মই, একচুৱেলি মই খাইয়েই পোৱা নাই, আজিলৈকে
আহ, বাকী ফুৰিবলৈ গৈ ভাল পোৱানে?
অ', ফুৰিবলৈ গৈ ভালেই পাওঁ। তুমি বৰদোৱা আহি পাইছা? আমাৰ নগাঁৱত
অ', বৰদোৱা যোৱা নাই আজিলৈ। ভবাহে যায়, যোৱা হোৱাই নাই।
এতিয়াটো বহুত উন্নত কৰিলে ন?
অ', চাবলে মন যায়
অ', এতিয়া বহুত। আহিবা, মইও মানে নতুনকে বনোৱা পাছত ময়ো অহা নাই দেই।
অ', মাজুলী গৈছানে?
মাজুলী যোৱা নাই, তোমালোকৰ ওচৰৰে হব নেকি?
অ' মাজুলী, মাজুলী গৈছোঁ ওচৰৰে হয় যদিও মানে ইমানো নহয়। মাজুলী এবাৰেই গৈছোঁ মই, অ ভাল লাগে তাতো।
অ', এয়া হেৰি মাজুলীলৈ যাবলৈ মানে হেৰি নাওঁ, ডাঙৰ ডাঙৰ যে নাওঁবোৰত গাড়ীবিলাক লৈ যাব লাগে বোলে ন?
অ', ফেৰীত যাব পাৰি।
লৈ যায় বোলা আমা তেনেকে গৈছে পাপাহঁত।
অ'
ভিডিঅ' ক'ল কৰি দেখাই দিছে নহয় দেখি পেলাই ভাল লাগে ইমান ধুনীয়া দেখে।
অ', ঘাটৰ পৰিৱেশটো ইমান ধুনীয়া।
অ' বহুত ধুনীয়া লাগে ফটোও দেখিছো বাৰু মই ফটোতহে মানে দেখিছো আৰু তেনেকে যোৱা নাই কিন্তু দে,
অ শিৱসাগৰ আহিছানে
নাই শিৱসাগৰো যোৱা নাই মই
শিৱসাগৰত চাবলগীয়া ইমান বোৰ বস্তু আছে। সৰুতে যি যোৱা এতিয়া বহুত বহুত বছৰ হ'ল যোৱাই নাই মানে অহা যোৱা কৰা হয় সেইটো ৰাস্তাইদি কিন্তু ৰংঘৰ এইবোৰ মানে সুমোৱা নহয় আৰু কতো। ফুৰিবলৈ বুলি তেনেকে তে যোৱা নহয় অকল কামতহে ৰাস্তাটোহে পাৰ হৈয়েহে অহা যোৱা কৰাহে হয়।
তোমালোকৰ কলেজৰ পৰা যাবা লগৰ বিলাক এনেকে যাব পাৰাাতো
অ' টাইম কলেজ আচলতে এইটো টাইমটো এডমিছন টাইমেই হৈ গ'ল আকৌ মিলাবলৈও দিগদাৰ হয়
ক দে চাৰি বছৰ কৰি দিলে নহয়।
অ আমাৰ এতিয়া চাৰি বছৰ
উম সেইটো কাৰণে এতিয়া তোমালোকৰ পৰীক্ষা কেতিয়ালৈ
অ' পৰীক্ষা আমাৰ। পোন্ধৰ তাৰিখে শেষ হ'ব ফৰ্থ চেমৰ খিনিৰ তাৰ পাছত বাকী চেকেণ্ড চেমৰ খিনিৰ অ কেতিয়া শেষব জানো ভালকে চোৱাই হোৱা নাই।
অ অ তুমিতো এবাৰ ফৰতছেম চন
অ মই ফৰত ছেম
অ' তোমাৰ মেজৰ কিহত
মই ম মই মেজৰ সমাজতত্ব
সমাজ তত্বটোক ইংৰাজীত কি বুলি কব
ছচেলজি
অ' মনে গম নাপ
অ' মানে অসমীয়া শব্দবোৰ কোৱা নহলে মানে, মানে পাহৰি পাহৰিয়ে যোৱা হয় মইো কেতিয়াবা ৰৈ ৰৈ তাও অলপ ভাবিব লগা হয়, প্ৰচাৰ কৰা নহয় যে। খুব কমকে ব্যৱহাৰ হয় সেইটো কাৰণে।
তোমালোকৰ সমাজতত্বতো বহুত মানে এ লিটাচাৰটো বহুত আছে।
অ তাকে ৰিচাৰ্চ পেপাৰখন, তাকে ৰিচাৰ্চ পেপাৰখন আহি যোৱা পাছত অলপ মানে চব কনফিউজ নি অ চব কনফিউজ নিচ নিচিনা হৈ যায়।
নহয় মানে আমাৰ বাৰ হাই ছেকেণ্ডৰীত আছিল নেকি? এ বহুত লিখিব লাগে। বাপ্ৰে মই দেখিছোত।
অ দাৰ্শনিক বোৰ আহি যোৱা লগে লগে লগে অলপ কথাবোৰ বেলেগ বেলেগ হয় যায়, প্ৰথমতে ইআও হেৰী অলপ ফাৰ্ষ্টতে ইজি লাগিব নিচিনাই লাগে।
অহ পিছত অকমান দীঘলীয়া হৈ যায় আৰু উম।
উজু বুলিয়েই লোৱা হয়, পিছত আৰু টান এ লাগে।
একো নাই আৰু এতিয়া ললাই যেতিয়া, এতিয়াটো দুবছৰ আৰু সেইখিনিয়েই পঢ়িব লাগিব হয় মানে হে, তোমালোকৰ সমাজতত্ত্বই পঢ়িব লাগিব।
এদ তিনি বছৰেই কৰো নে চাৰি বছৰেই কৰো, আজিকালি চাৰি বছৰ নকৰিলেও মাষ্টাৰ ডিগ্ৰী টো দুবছৰ কৰিলেই একেটাই হয় বস্তুটো আকৌ ধেৰ নতুন নতুন টি নিয়ম উলিৱাইছে নহয়। এ চিজিপিয়েৰ ও কথা আছে। পসত্তৰ পাৰ্চেন্ট হ'লেহে বুলে পসত্তৰ পাৰ্চেন্ট হ'লেহে বুলে আকৌ এ ফৌৰ্থ মানে ফৌৰ্থ, চাৰি বছৰীয়া কোৰ্চটো মানে কৰিব পাৰিব বুলি কোৱা শুনিছোঁ আৰু এতিয়ালৈকে চি চিয়ৰ নহয়।
অ।
এইবাৰৰ খিনিয়ে
ভালকে পঢ়িলে টো হয় যাব। উম, তোমালোকেটো এইবাৰ নতুন হয়।
অ, আম, এইবাৰ নতুন কে মানে অকল তেতিয়া চা, চাৰি নম্বৰ বছৰত অকল গৱেষণা খিনিয়ে মানে হয় যাব আৰু, গৱেষণাৰ ওপৰতে কৰিব লাগিব।
অ।
সেইটোৱে হয়গে, মাষ্টাৰ্ছ ও দুবছৰ কৰিব পৰি, চাওঁ কি হয় আৰু। ভাগ্যই যোনফালে নিয়ে সেইফালেই যাব লাগিব।
তাকেইতো, একো নাই পঢ়ি থাকা বাৰু হয়। পঢ়াটোত লাগি থাকিলে তেট এতিয়া মানে ঠিকেই, এবাৰ পঢ়াটো এৰাৰ পিছত মানে জীৱনটো বহুত এলেহুৱা হয় যায়। উম।
পঢ়াৰ লগত সংযোগ হৈ থাকিলে মানে। পৰা যায় অকনমান মাজতে ।
উম, ইচ্ছা নোযোৱা হৈ যায় তোমাৰ একোৱে কৰিব নোৱাৰা। তেনেকুৱা, মই এবছৰ মানে ৰখি কেনে এ, উ, মাষ্টাৰছত নাম লগালোঁ, হা। তাৰ পিছত ইমান এলাহ লাগিলে মই নললোঁ আও। । এবছৰ মোৰ ড্ৰ'প হ' গ'ল যে।
অ', আকৌ পাৰিবা নতুনকে।
পিছতকে আৰু এতিয়া আও। অ'।
অ'। তুমি যোগা কৰা নে?
যোগা। অ, মই কেতিয়াবা কৰোঁ দেই। এক্সাৰচাইজবিলাক বেছি কৰোঁ। অ', যোগাতকে, মানে, এ, মানে, আচলতে যোগা বেছি কৰিব লাগে কিন্তু মই এক্সাৰচাইজহে বেছি তে কৰোঁ
অ', স্বাস্থ্যৰ যতন লোৱা হয়, মানে
অ', অলপমান কেতিয়াবা লয়। মই আজি এই চাৰি-পাঁচ মাহমান লোৱা নাই বাৰু। এতিয়া মোৰ চিটুৱেচনটো বেলেগ হৈ গ'ল ন
অ', এইটো হয় বাৰু। হ'লেও ৰাতিপ
এ, ৰাতিপুৱা ইমান দেৰিকৈ উঠোঁ। এ ৰাতিপুৱা উঠাতোয়েই দেৰি হয়, গম পোৱা। সেইকাৰণে
অ'।
উম।
সময়ৰ, এখন চি ডিউল থাকিলে, মানে, ভাল হয়, কিন্তু কৰিবলৈ, অ'
অ তাকেই, তেতিয়া ভাল বাৰু তুমি কৰা নে নকৰা?
মই কৰোঁ। কিন্তু নিজৰ বেলেগকহে বেছি বেলেগকহে শিকোৱা হয় নিজে খুব কমেই কৰা হয়।
অ' সেইটো হয়, এনে ক্লাছ ক্লাছত কিবা সোমাই আছা নেকি?
অ', এ মই কৰি আছোঁ।
অ'।
কিন্তু অলপ মাজে মাজে দিগদাৰো হয় পঢ়াৰ কাৰণে, ইফালে সিফালে মিলাব লগীয়া হয় মাজে মাজে এৰি দিও কেতিয়াবা আকৌ কৰো, এৰা ধৰাৰ মাজেৰে।
তাকেই, হ'ব দিয়া নহ'লে এতিয়া আমি ৰা শু আৰু ন?
ঠিক আছে দিয়া, আকৌ কেতিয়া এটা কথা পাতিম।